শুনিছানে?
অ শুনিছো, কওক?
মই শুনাই নাই, ৰ'বা ৰ'বা ৰ অ শুনিছা?
অ শুনি আছো।
একোৱে শুনা নাই মই।
কিয় শুনা নাই? তুমি।
মাৰ, চাউণ্ডটো ইমান সৰু অলপমান, তুমি চাউণ্ডটো বেছি কৰি দিয়া না, মানে তোমাৰ শব্দটোৰ বহুত কমকে তুমি দিয়া।
অ'। ডাঙৰকে দিব লাগিব এতিয়া।
ৰ'বা, শুনাই নাপায়।
মই স্পষ্টকৈ শুনি আছোঁ কিন্তু।
অ', মোৰ মানে শব্দটো, পুৰা দিওঁ না। তোমাৰ মানে একদম কুমলীয়া না তুমি, এইকাৰণে।
অ', সেইকাৰণে, এতিয়া মই মানে ডাঙৰকৈ দিব লাগিব।
উম নহ'লে শুনা নাপালে নে, কি কথা পাতিম ন।
অ', অ', সেইটোওঁ হয়, দিয়কচোন।
বাকী, তোমাৰ খবৰ ভালনে?
ভাল ভাল, আছোঁ আৰু, তোমাৰ?
অ', ময়ো এইয়া এতিয়া জাষ্ট, মানে অলপ অলপ মানে আগতে হেৰি খালোঁ, চাহ খালোঁ। ছোৱালী, ল'ৰা গোটেইবিলাক আমি বহি পেলাই চাহ খালোঁ। খাই আৰু এতিয়া আছোঁ, ভাগিন জনী আহিছে, এই তাইও অলপমান মানে চাহ নাখায়, ঘৰত খাই আহিছে, আহি অলপমান মানে ইয়াৰ নিমখিয়া যে সেই, মানে পিয়াজ চিয়াজ দি বনালোঁ। তাকে খালোঁ।
অ', এইখিনি টাইমত সেইবিলাক খায়েই ভাল লাগে ন।
উম। আমাৰ মানে ঘৰত এইবিলাক কৰিয়েই থাকো মানে, মই মানে এনেই নাথাকো। এইবিলাক কৰিয়েই থাকো, তোমাৰ মাৰ, মায়ে কি কৰি আছে? অ', মই বনাই ভাল পাওঁ।
অ', এনেই কি কি বনাই ভাল পায় আপুনিৰে?
উম, কি কি বনাই ভাল পাওঁ? মই বনাও কিবা কিবি, এইয়া আজিকালি বজাৰত যে ওলাইছে এইবিলাক, কেক আৰু বাকী এইয়া ফাষ্ট ফুড কিছুমানে খাই ন, সেই ফাষ্ট ফুডটো অলপমান এভইড, হেৰি কৰিব লাগিব। মানে চাইড কৰিব লাগে, মানে ঘৰত বনোৱা বস্তু কিছুমান খাব লাগে। তেনেকুৱা আৰু ল'ৰা ছোৱালীক সেইকাৰণে মই মানে ঘৰত বনাই খুৱাওঁ। সেয়েই আৰু, মানে মই কাৰোবাৰ লগৰ, লগৰ কাৰোবাকো এনেকে মানে কওঁ আৰু, জাষ্ট ফাষ্ট ফুড বিলাক অলপমান কমাবা, বহুত মানে বেমাৰ আজাৰ হয় ন। অ', ঘৰতেই আৰু কিছুমান বনাই খুৱাবা।
অ', আপুনি মানে স্বাস্থ্যৰ প্ৰতি বহুত গুৰুত্ব দিয়ে।
বহুত দিওঁ দেই, বহুত দিওঁ, আৰু ৰাতিপুৱা ফুৰিব যাওঁ আৰু মাই, আমাৰ মাইনা আছে নহয়, মাইনাজনীক কিমান মানে লগ ধৰো। ফুৰিব যাওঁ ব'লা ৰাতিপুৱা, নাযায়। নোৱাৰে, উঠিব নোৱাৰে, বিহলীয়া।
এই আজিকালি লৰা ছোৱাত কি কবা? শুই থাকিয়েই ভাল পায় সিহঁতে।
অ তুমি তুমি যোৱা নে নোযোৱা তুমি উঠা নে ৰাতিপুৱা?
মই ৰাতিপুৱা উঠো মাৰ লগত যাও। আমি চাৰিটামান বজাত। চাৰিটামান বজাত উঠি পিনে যাওঁ। যাই পিনে অলপমান খোজ কাঢ়ো খোজ কাঢ়ি আহো আহি পিনে মাৰ লগত অকমান ঘৰৰ কাম বনত- সহায় কৰি দিও আৰু।
অত কি তেহলে বহুত- তুমি মানে বহুত খিনি মানে মাক- অ অ অলপমান মাক কিন্তু সহায় কৰিব লাগে সেইটো তুমি জানিছা যে- এইটোৱে আৰু মানে বহুত ডাঙৰ কথা।
এতিয়া আৰু শুই শুই আৰু কিমান-
অ শুই থাকিলে তোমাৰ নিজৰ দেহাটোহে তুমি বেয়া কৰি আছা হয় নে নাই? মই মাইনা যদি মই কৈয়ে থাকো। আমাৰ মোৰ মাইনাজনিক কৈয়ে থাকো যে উঠা উঠা অলপমান- এতিয়া নকৰিলে কেতিয়া কৰিবা? তুমি বিয়া হৈ গুচি যাবা মাক কি সহায় কৰবা? তেনেকে মই কওঁ কিন্তু নাই। কাম নাই, নুশুনে।
এদিন মোৰ লগত কথা পাতিব দিবাচোন তাইক মই বুজাই দিম।
অ' তাকে। তুমি বুজাবাচোন অলপমান। মই তোমাৰ কথা কিজানি- শুনে। হয়নে? ঝাৰু তাকে। বাকী তুমি মই- হুম কি কৈছা?
অ' কোৱা কি কৰিছ?
মানে, এইয়া তুমি আমাৰ ঘৰত আহিবাচোন এদিনাখন।
অ' ঠিকনাটো দিব ক'ত আপুনি থাকে।
ঠিকনা, উম তাকে। তোমাৰ লগত মানে কথা পাতি ভাল লাগি আছে, ভাল লাগিছে। ত' সেইকাৰণে মানে- কলো নহয়, মানে কি হয়? মোৰ ছোৱালীজনী কথা একেবাৰে নাজানে। উম। তুমি অলপমান কিজানি তোমাৰ লগত কথা পাতি- দিলে অলপমান কিজানি কিবা এটা মানে হয়ে, ন?
আজিকালি ছোৱালী নে হবই আৰু হেনেকুৱা।
হবই বুলি ক'লে কেনেকে হ'ব ন? হ'বই বুলি ক'লেতো নহ'ব। মানে বস্তুটো মানে- সময়ৰ লগতটো মিলিব লাগিব। এই ৰাতিপুৱা শুই যদি উঠো- শুই যদি এঘাৰটাত উঠে। বাকী দিনটোৰ কিমান কাম থাকে- এ কামতটো দূৰৰ কথা, ৰাতিপুৱা তাইতো উঠি কম চে কম সেই কৰিব লাগে না। চাহ তাহ পেটত একোৱে নাযায়। পেটত গ'লেহে তাই তাৰ মানে শক্তি পাব দেহটোৱে।
অ' শক্তি পালেহে কাম কৰিব মন যাব। সেইটোয়ে। ৰাতি অকনমান সোনকালে ৰাত- তি অকণমান সোনকালে শুব দিব তাইক।
উম সেই মানে কি হয়, অ' সেইটো হয়। কিন্তু মই কি হয়, মই মানে অলপমান মানে সেই কৰো। দিনত দিনটো মোৰ কষ্ট হয় ৰাতিপুৱাও মই উঠো না। ফুৰিব যাওঁ ৰাতিপুৱা তেতিয়া তেনেকুৱা।
আপ আপোনাক এটা মই কথা কওঁ। আপুনি যেতিয়া উঠে ৰাতিপুৱা। তাইকো উঠাই দিব। নুঠিলে দুটামান গালি দিব।
গালি নুশুনে? গালি আৰু কি দিম? আজিকালি টো এ মই গালি নোৱাৰোৱে পাৰিব। একদম নোৱাৰো। মোৰ মুখেৰে মানে নোলায়ে এইবিলাক। আৰু মানে বহুত বেয়া পাওঁ মই। ত' সেইকাৰণে এইবিলাক নকও। মাৰিম তাক তাইক। অ'। নাই তাইক মাৰহে কৰিম, কোব দিম। এচাৰিৰে তাইক কোব দিব লাগিব। তেতিয়াহে যদি চিধা হয় আৰু।
এনেকুৱা অ'। বাকী আপোনাৰ স্বামীয়ে একো নকয় নেকি?
স্বামীয়ে মানে কি হয়, মানে তেওঁ নিজৰ নিজৰ কোনো ব্যস্ত থাকে। এতিয়া আৰু মইয়ে মানে সিহঁত দুই টাই মানে কিবা যদি মানে সেই হয় আৰু। মানে কিবা সিহঁতক লগা বস্তু আছে, কাক কব? মোকে কব। মানে দেউতাকক নকয়। দেউ মাকক হয়, অ' দেউতাকক নকয়, দেউতাকে অলপমান মানে অহ খঙত থাকে। খঙত থাকে মানে, দিনটো বহুত কষ্ট হৈ থাকে ন। তেখেত তেওঁলোকৰ। ল'ৰা মানুহ। বহুতো মানে বেপাৰ বাণিজ্যৰো কথা আছে। সেইবিলাক মানে টেনচনত থাকে। ত' অলপমান খঙত থকা যেন পায়।
কৰেনে, চাকৰিত মানে কিবা চাকৰি তাকৰি?
নাই নাই। আজিকালি এইয়া কাপোৰ যে আমাৰ ব্যৱসায় আৰু। কাপোৰৰ ব্যৱসায় কৰে। তেতিয়া আমি কিবাকে টুক টাককে অ', পাট-মুগাৰ কাপোৰ। কিন ত' আৰু তেনে আজিকালি পাট-মুগাৰ মানে সিমান বেচা-বিক্ৰীটো কম হ'লে আৰু তেঅ' আৰু এনেকে চলি আছোঁ আৰু কিবাকে। তোমালোকৰ কেনেকুৱা? যেনে ঘৰৰ ইনকাম কেনে, কেনেকুৱা, কি কৰা?
আমাৰো সেয়ে, সেয়ে দিয়ক। এইয়া পাট-মুগাৰ কাপোৰে, মা আৰু দেউতাৰ ঘৰত। তে বহে। বাকী আমি সেনেকেই চলি আছোঁ আৰু।
একো নহয়, কি আৰু কিবা নহয় কিবা, মানে ভালকে চলি থাকিলেই হ'ল আৰু। তথাপিও ল'ৰা-ছোৱালী মাল মাক-দেউতাকে যিখিনি কৰিছে। উম। ল'ৰা-ছোৱালীও যান সেই বস্তুটো ৰ তাত অলপমান থাকক, মানে বুঢ়া কালত অলপ মানে অলপ সহায় কৰক। হয়নে? অলপমান ৰেষ্ট দিয়ক সিহঁতক। বা তে তেওঁলোকে কিছুমান দায়িত্ব ল'ব পাৰে। হয়নে? ত' সেনে হ'লে ভাল আৰু মানে, উম ল'ৰা-ছোৱালীবিলাকৰো অলমান
আছোঁ।
উম। অ'। তুমি কি, কিবা হেৰি কৰা নেকি? তুমি চাকৰি কৰা নেকি?
চাকৰি নকৰোঁ। মই মানে এতিয়া পঢ়ি আছোঁ, লগতে অলপমান মানে আ', ঘৰতে অলপমান সহায় কৰি দিওঁ আৰু। এই ধৰি লোৱা, মাহঁতে শালত বহে, মই ধৰি লোৱা, অকমান সূতটোৱে লৈ দিলোঁ। সেইটো অলপ সহায় হৈ যায়।
উম, উম, উম। সেইটো যে তুমি কৰা বা তোমাৰ মানে সেইটো আছে আৰু যে তুমি মানে মাক কষ্টটো মানে চাব নোৱাৰা।
অঁ সেইটোৱে টো এতিয়া মা মা মা-দেউতা কষ্টত থাকিলে আৰু আমি কেনেকে থাকি কিম ভালকে হয়নে নহয় কওঁকচোন, মেইন মা-দেউতাই ভালকে থাকিব লাগিব তে তেতিয়াহে আমি ভালকে থাকিব পাৰিম।
অঁ, অঁ, তুমি মানে বহুত বুজা দেই। তুমি সঁচা কৈছো, তুমি এদিন আমাৰ ঘৰত আহিবা, তুমি আমাৰ তাইক অলপ বুজাবা তাই বুজালে আৰু মই মানে মোৰ অলপমান ভাল হ'ব। তোমাৰ কথাবিলাক যেন শুনে, শুনি কিনে তাই যেন অলমান লা ইনত আহে আৰু।
অঁ, তাই স্কুলত পঢ়ি আছে নে, কলেজত পঢ়ি আছে?
অ', মানে কলেজতে পঢ়ি আছে, মানে পঢ়াৰ কাৰণে মই একো সেই ন কৰ'বা পঢ়ি থাকা। ক'ম মানে, কলেজ নাথাকিলে কমচেকম টো উঠিব লাগে ন'। এই সেয়ে, সেইটো সেইখিনি বস্তু, সেইখিনি বস্তু সেটো মানে বুজি নাপায়। আজিকালি এয়া ফোন বিলাকতে ব্যস্ত হৈ থাকে নে ল'ৰা ছোৱালী বিলাক।
অঁ, সেয়েটো। নহয় ফোন চাব লাগে কিন্তু টাইমত আৰু‌ সময়ত কৰিব লাগে, এ যে কামবোৰ, যিবিলাক কৰিব লাগে আৰু।
তাকে।
সময়ৰ কাম সময়ত কৰিলে স্বাস্থ্যও ভালে থাকে।
উম, সেইটো যে তাকে, সেই আমাৰ তাই কোনদিনা বুজি পাব?
বাকী আপোনাৰ ঘৰ ক'ত? ঠিকনাত আপোনাৰ ঠিকনাটো দিলে, মই এদিন যাব পাৰিলো হয়।
অ' মই সেয়া মানে মানে শুৱালকুছিৰ নাম শুনিছা ন'? শুৱালকুছি নাপাওঁতে মানে বংশৰ পায়। বংশৰত মোৰ ঘৰ। তেনেকুৱা অঁ তোমাৰ?
মোৰ ইয়াতে।
এই গুৱাহাটীৰ পৰা অকমান যায়ে।
অ'হ তাত মানে? অহ' মানে কিহত নিজৰ ঘৰ নে? নে ভাড়া ঘৰত আছে?
নাই নাই নিজৰ ঘৰেই ইয়াত ইখিনিত। এয়া আমাৰো বেছি দূৰ নহয় দিয়ক আপোনালোকৰ ঘৰৰ পৰা, আপোনালোকৰ বংশৰত ঘৰ। মোৰ শিঙিমাৰিতে ঘৰ।
অ' তেনেকুৱা আৰু অ
অ', বাকী আমাৰ মামাহঁতৰ ঘৰত আছে তাতে।
অ' হয় নেকি? অ' অ' অ' তেনেকুৱা তাৰমানে মানে তোমালোকৰ এয়া শুৱালকুছি যে পাট মুগাৰ কাপোৰ ই বিখ্যাত ন এ তেওঁলোকে তেনেকুৱাকে তোমালোকৰ ঘৰতো সি সি সি ভালে আছে।
অ, অ সেইহালে আছে।
অহ ঠিকে আছে, আমাৰ মানে ভাল নাপাই। মই মানে আমি কি কৰো, কাপোৰ বিলাক আমি হেই কৰো। মানে উম মানুহ বিলাকে আমাৰ ঘৰত দিব আহে কাপোৰ। তাৰে পিছত বেপাৰী বিলাক ন বেপাৰী বিলাকে আমাৰ পৰা কাপোৰ লৈ যায়। তেনেকুৱা মানে আমাৰ মানে ব্যৱসায়টো তেনেকুৱা।
ঠিকে আছে আমাৰ ঘৰত কাপোৰটো বনোৱা হয়। আপোনালোকৰ ঘৰত বিক্ৰী কৰা হয়।
অঁ অঁ অঁ। আৰু চাবা তোমালোকতটো বনোৱাই হয়। কিন্তু বহুত কিবা কিবি মানে ধুনীয়া মানে ফুলৰ হওক, বা মাজত বুটা থাকে সেইবিলাক যিমান ধৰণৰ আজিকালি কইনাবিলাকে যে পিন্ধে বাকী যি। ইমান ধুনীয়া ধুনীয়া হেভি হেভি যো ধুনীয়া ধুনীয়া যোৰা থাকে ন সেইবিলাক যোৰা মানে আমাৰ তাত পায়ে কেতিয়াবা তোমালোকৰ যদি মানে সেই থাকে। মানে কাৰোবাৰ লগৰ বান্ধৱী হওঁক, তোমালোকৰ মা দেউতাৰ চিনাকি হওক, তেনেকুৱা কথা।
অঁ অঁ। হ'ব দিয়ক কৰিম বাৰু। কম আপোনাক জনাম।
উম শুনি আছ নে?
জনাম। অহ শুনি আছোঁ। জনাম বাৰু মই আপোনাক এনেকুৱা আৰু কেতিয়াবা ধৰি লওক আমাৰো ধৰি লওক এইয়া কা মানে গ্ৰাহক আহিলে আপোনালোকৰ ঘৰলৈও লৈ যাব পাৰিম।
অঁ অঁ অঁ অঁ, নিশ্চয় একদম যি লাগে তাকে আহিবা আহিবা তোমাৰ মা মাৰ লগত মোক কথা পাতি দিবাচোন অলপমান।